হেল্ল'
অ', কি কৰি আছ? হেল্ল' হেল্ল'
হেল্ল'
অ' কি কৰিছ?
এয়া গাটো ইমান ভাল নহ এ গাটো ভাল নহয় যে অকমান এনে বাগৰি আছিলোঁ
অ' মোৰো দে আজি অ শুনি আছোঁ শুনি আছোঁ
অ' তোৰো গা বেয়া
তোৰ একে কিবা কিবি হৈ আছে অ' মোৰো গা বেয়া দেওবাৰ পৰা একে জ্বৰ জ্বৰ এ মেডিচিনটো খালেই অলপ সময় ভাল হয় তাৰপিছতে আকৌ সেই একেই মানে জ্বৰটো আকৌ গুচ আহেই মানে পূৰা জ্বৰ একদম জ্বৰ মূৰৰ বিষ এণ্টিবায়টিকো খাইছোঁ আকৌ কাহ চৰ্দি কাহৰো ঔষধ খাই আছোঁ চব খাই আছোঁ তথাপিতো দেখোন
অকনমান যদি ভাল হয় আকৌ মানে পিছতে পাইহিয়ে অ' এইটো কিবা ভাইৰাছ জ্বৰ নে কি
অ' এইটো লগত হৈছে বোলে ভাইৰাছ একদম মানে
অ ভাইৰাছ অ' মেডিকেল গৈছিলো সেইদিনা অ মেডিকেল গৈছি লো, মেডিকেলত ইমান মানুহ ইমান মানুহ কৈছো নহয় মেডিকেলত ল'ৰা ছোৱালীয়ে চাবি নে ডাঙৰ মানুহে চাবিনে চব খালি জ্বৰ আৰু জ্বৰ বমি অ' চব মানে একেই হৈ গৈছে সেইকাৰণে আজিকালি কি জানা মাস্ক লগাই থাকিব লাগে আৰু ভালকে হাত চাত ধুই কৰি লৈ কিবা এটা খাব লগীয়া হলে অ' এইটো আচ চলতে অ মোৰ ধৰ জ্বৰ হৈ আছে মোৰ ওচৰত যদি আহি কোনোবা কথা কয় মোৰ হাৱা বতাহটো
বা উশাহ লওঁতে শ্বাস প্ৰশ্বাসত যিটো নেকি হেৰি হৈছে সেইট টো যদি তোৰ তাত সোমাই তোৰ পৰা হৈ যাব অ এইটো বগাই যায় সেইটো কাৰণে মানে কি কৰিব লাগে সেইটো কাৰণে মাক্স খন ধৰ ব্যৱহাৰ কৰিব মাস্ক খন আচলতে বহুত ভাল বচ তু, মাক্স ব্যৱহাৰ কৰিব লাগে এতিয়া মানে আকৌ সেই মাক্সৰ প্ৰয়োজন হৈ গৈছে নহলে এইটো ইমান বেয়া জ্বৰ পতককে ভালেই নহয় অ মাক্সখন লগাই লৈ আকৌ কিবা এটা পতককে চুলে কৰিলেও খোৱাৰ আগত যে অ' হাত চাত একদম ভালকে চা ফাকে ধুই অ আৰু গৰম পানী ব্যৱহাৰ কৰিব লাগে এতিয়া গম পাইছা গৰম হলেও মানে খাব নোৱাৰিলেও মানে গৰম কৰি পানীটো ঠাণ্ডা কৰি থৈ তেনেকে হ'লেও খাব লাগে মানে কিন্তু ঠাণ্ডা পানী খাব নালাগে বহুত কষ্ট খাইছোঁ বাপৰে বহুত কষ্ট অ' আজি দেওবাৰ পৰা আজি কেইদিন হ'ল অ'
তাৰতো তিনিদিনে হল জ্বৰ মাথা বিষ
খাবলৈ মন নাযায় মূৰৰ বিষ অ'
খুব
মোৰ একে ইমান ডিঙিটো বিষ
অ' কিয় জানো মূৰৰ বিষ বেছি এইটোত
অ' এই জ্বৰটোত মূৰৰ বিষ বেছি। অ' মূৰৰ বিষটো আছেই, জ্বৰটোৰ লগত মূৰৰ বিষ আছে অ' এই টাৱাৰ টো কিবা ফাটি, ফাটি মাতটো ফাটি, ফাটি আহিছে মাতটো ফাটি, ফাটি আহিছে। একদম, অ' মাতটো ইমান ফাটি, ফুটি আহিছে, আহ হ' এতিয়া অ' এতিয়া শুনিছোঁ অ'
এই নেটৱৰ্কটো ভিতৰত অক অকমান দিগদাৰ দিয়ে তাকে, তাকে এতিয়া অলপ ৰ'দ দিছে
মই এইকেইটা দিন, কাৰো লগতে কথা পতা নাই মই এইকেইটা দিন কাৰো লগতে কথা পতা নাই মানে।
ময়ো পতা নাই বৈজাত জ্বৰ নহয় জানো। ল'ৰাটো বেমাৰ হৈ আছে কেনেকে কথা পাতিবি নো। গা বেয়া হৈ আছে।
মই নিজে গম পাইছোঁ, এতিয়া সৰু ল'ৰা ছোৱালী বুলি কওঁতে কেনেকুৱা ডাঙৰ মানুহজনীয়ে মই নিজে যে থাকিব নোৱাৰো ৰাতি উ'ম দিনটোত ডক্টৰক দেখালো দিনটোত ডক্টৰে দুটা টেবলেট খাব দিছে জ্বৰৰ টেবলেট কিন্তু দুটা খালেও দেখোন কামেই নকৰে, তিনিটা খাওঁতেহে কাম হৈছে ৰা ৰাতি এটা বজাত উঠি আকৌ টেবলেট খাইছোঁ। টেবলেট খাই লৈ পেলাই তেতিয়া আৰু একঘন্টামানৰ পিছত ঘামি তেতিয়াহে ভাল হৈছে।
চুমু টেবলেট, চুমু হেৰিটো খুৱাইছোঁ ঔষধটো খুৱাইছোঁ চুমুটো ভাল হোৱা নাই, তাৰ পাছত কালি ডক্টৰ তালৈ লৈ গ'লো তাৰপাছত ড তই ক'লে বোলে হেৰি ঔষধটো এজাঁহ দিলে আকৌ এইটো কিবা হেয়া হে' পেৰাচিতেমল এটা দিলে, তাৰপাছত সেই বটলটো খুৱাইছোঁ লগতে আকৌ এ এণ্টিবায়টিক দিছে এণ্টিবায়টিকো খুৱাইছোঁ। সেই তেতিয়াহে মানে তাৰ অকমান আজি গাটোৱে অকমান জ্বৰটো এৰিছে আৰু। তথাপিতো মানে কি ভাল নহয়, কোনোবা সময়ত আকৌ অকণ ঘূৰ, ঘূৰকৈ জ্বৰ উঠিয়ে থাকে। এনি টাইম ঔষধ খুৱাই থাকি থাকিব লগীয়া হৈছে আৰু উপায়তো নাই খোৱাবই লাগিব। হেল্লো, হেল্লো হেল্লো
মই হ'লে একো নুশু, অ' এতিয়া আহিছে মাতটো ক অ' শুনিছোঁ ক', ক' অ' শুনিছোঁ এই মই ইমান হেল্লো, হেল্লো কৰি আছোঁ
কিবা এটা হৈ যায় হেল্লো, হেল্লো কৰি থাকিলে তাৱাৰটোৰ কাৰণে অ' তাত বৰষুণ দিছে নেকি?
বৰষুণ নাই, নাই, নাই।
অ' আমাৰ ইয়াটো ৰ'দ দি
ৰ'দেই দিছে, সেই মাত কে টেবলেট এটা খাই লৈছোঁ এনেকুৱা ঘামিছোঁ নহয়, মানে ফেনখন ল'ব নোৱাৰোঁ, এই ঠাণ্ডা লাগে আকৌ গৰম লাগে, অকনমান গৰম লাগা দেখি ফেনখন লও আকৌ একে ঠাণ্ডাত ক পি আহো আকৌ ফেনখন অফ কৰোঁ, এই জ্বৰটোৱে মানে মানুহ পাগল কৈ দিছে মানে
চবৰেই হৈছে মোৰো সেইয়া কাঁহটো হৈ আছে চৰ্দি হৈছে উ'ম
বহুত মানুহৰে হৈছে, বহুত মানুহৰে হৈছে অহ। বহুত মানুহৰ হৈছে।
এই নহয় অ মাহঁতটো কবি বোলো ভালকে ইয়াক গৰম অ নহয় গৰম পানী, অহ
গৰম পানীয়ে খাই অ আৰু মানে মোৰ ওচৰলে মই আহিবই নিদওঁ।
অ নিদিবি গোটেই ভাইৰাছ বগাব, অ নালাগে নালাগে দিবও নালাগে। তে ভাইৰাছ বগাব এইবোৰ বেমাৰ মানে আজিকালি কি হৈছে। বহুত চছেফটিকে থাকিব লগীয়া হৈছে।
নহয় মোৰ হৈছে মই উঠিবই পাৰিছো বাৰু কথা এটা কলো ন মই অক ইচ টং মানুহ কিন্তু মায়ে ইমান ক্ষীণমিন এনেকুৱা দুৰ্বল মানুহজনী মায়ে হ'ব লাগে লাগিলে যে এতিয়া বিচনাতে বিচনাই ল'বসচাৰ কথা কৈছো বা
অ নালাগে প্ৰভু ভগৱান ঈশ্বৰ নালাগে।
অ আৰু সেইকাৰণে কৈছো ঘৰত যিকেইটা মানুহ আছে নহয় হৈ একদম মানে গৰম পানী খাই কৈ অলপ বাচি বিচাৰি খাব লাগে, ঠাণ্ডা বস্তু একো খাব দৰকাৰ নাই, যি বনাব লাগে গৰমে গৰমে খাব লাগে আৰু আমাৰ এনেও যেনিবা ঠাণ্ডা ব স্তু খোৱা নহয়, যি বনাও লগতে খাওঁ লগতে ধুই পখালি আজৰি আমাৰো ঠাণ্ডা ভাত দালি চব্জি আমাৰ এ
ঠাণ্ডা বস্তু একো খাব আমাৰ একো বস্তু ঠাণ্ডা খাবলৈ আমাৰও মন নক ৰে চব গৰম গৰমে আৰু ঠাণ্ডা একো খা সোৱাদো নালাগে খাবলে।
খোৱা চব্জিটো আকৌ দ্বিতীয়বাৰ আমাৰ কোনেও নাখায়েই যে।
অহ।
সেইটোৱে কাৰণে, বহুত বেয়া দেই। অকণমান চাই চিতি, উম। মই সেই নিমখ চাহ অকণমান খালোঁ বিস্কুত দো তাসতি খাই পেলাই তাৰপিছতে আকৌ ঔষ টো খাব লাগে যে তাৰপিছত জ্বৰৰ টেবলেট এ টা তাপা আকৌ হেৰি এইটো এন্টিবায়টিক এটা খাই লৈছো। আৰু এনেকুৱা চৰ্দি বা আৰু মোক কিয় ডিঙিতটো বিষ নাজানো ডিঙিতটো বিষ খোৱাটো মই মানে শেত গিলিব পৰা নাই। অ মানে পানীত হবও পাৰে। উম গৰম পানীত নিমখ দি পেলাই গাৰ গোল কৰিও আছো।
খুলি কৈ দিব লাগে তেতিয়া বহুত খিনি আৰাম পোৱা যায়।
দি আছো বহুত কৰিয়ে আছো কালিৰ পৰা সেইখিনিও কৰি আছো।
অ। তেতিয়া আওঁ পা আৰু হেৰি লং এটা মুখতে ভৰাই থবিচোন কাহটো বহুত কমিব।
নাই মোৰ কাঁহটো ভাল হৈছে ঔষধ খাওঁতে।
ঔষধ অ ঔষধ খাওঁতে দুপালিয় খালো কাঁহৰ ঔষধটো। কাঁহৰ ঔষধটো টোপালিহে খালো কিন্তু কাহটো ভাল হৈ গ'ল।
অ মানে হেৰি চাগে ঔষধটো ভাল চাগে বহুত খিনিয়ে ভাল অ।
বহুত ধুনীয়া দৌৰৱ অ এই দৰৱটো বহুত ভাল। এক পালি খাই দিলোও বহুত পিছত চাইছো কাহ চাহ নাই তাৰ পৰা আকৌ অকণমান কাহটো অহা নিচিনা দেখি পেলাই আকৌ সেই দৰবটো খাই দিলো নহয় মই ঔষধটো চাই পেলাই নামটো কম ৰ বৰ ভাল এইটো কাঁহৰ ঔষধটো
অ হেৰি কৰিবি কি বুলি কয় মাৰ যে বেছি কাহ হৈ থাকে সেই দৰবটো চাই থৈ দিবি অ আকৌ শেষ হলে আকৌ আনি পেলাই থবি মাৰতো বহুত কাহ হয়
অ মাঁৰ বহুত কাহ হয়
অ সেইটো দৰবকে আনি থবিচোন মায়ে তেতিয়া খাব পাৰিব।
আনি থোৱা আছে সেইটো বাৰু অ নহয় আনিছোহে পুৰণাত টোহে খাইছো নতুনতো খোলাই নাইকিয়া।
অ তেনেহলে ভালেই হৈছে দে সেইটোকে খাবি। নহলে ইমান কাহত মোক যে পাব নোৱাৰি।
মায়ে দেউতা ক'ৰবাত আকৌ জ্বৰ হয় বুলি, নহয় সিহঁত দুটা জ্বৰ হব লাগিলে যে এতিয়া মইয়ে উঠিব পৰা নাই, সিহঁতৰ হব লাগিলে কোনে কাক চাব।
সেইটো বুঢ়া মানুহ দেচোন বহুত
কোনেও কাকো চাবলৈ মানে হেৰি নাইকিয়া নিচিনা হ'ব, কালি ৰাতি এতিয়া কে চিঞৰি আছোঁ, দেউতাই কৈছে এবাৰ টেবলেত খা মায়ে কৈছে টেবলেট খা মই ৰাতি ভাত চাত একো খাব পৰা নাই। এ এণ্টিবায়টিকে জ্বৰ টেবলেট এটা মই খাই পেলাই সন্ধিয়াতে থাকিলো, তেতিয়া জ্বৰ ভাল পালো এটা বজাত আকৌ যেতিয়া জ্বৰ উঠিছে, উপায় নাই আকৌ জ্বৰ টেবলেট খাই দিছো মানে।
অ' উপায় নাই নহয় খাব খাবই লাগিব এতিয়া মই গোঁসাইক দুবাৰেই ঔষধ খোৱালো ডক্তৰে ক'লে ছঘণ্টাৰ মুৰত খুৱাবলৈ কালি এতিয়া উপাই নাই পাঁচ ঘণ্টা তাতে খুৱাই দিলো। ইমানে জ্বৰ পতি দি আছো মুৰত নকমেহে নকমে একদম চকু টকু ৰঙা হৈ গৈছেগৈ ভয় লাগিছে তাৰ পিছত জোৰ জবজ খুৱাই দিলো, সেই তেতিয়া ৰাতিটো যেনিবা ধুনীয়াকে শুলে আও আমনি নাই, আকৌ ৰাতিপুৱা উঠিছে আকৌ জ্বৰ হৈছে।
উম, জ্বৰ উঠি আছে, আৰু বেলেগক শুনচোন বেলেগক কাকো ওচৰলৈ আহিবলৈ নিদিবি। তাৰ ওচৰলৈ একদম আহিব নিদিবি, আৰু পৰাপক্ষত ক'ৰবালে গ'লে আ ক'ৰবালে এতিয়া স্কুল গ'লেও যে মাক্স ব্যৱহাৰ কৰিবলৈ কবি, আৰু হাত চাত ভালকে ধুইহে কিবা খাব দিবি। পানী বটলটোত গৰম পানী ঠাণ্ডা কৰি পঠাই দি দিবি।
অ' তেনেকেই দিও মই গৰম পানী যে ঠাণ্ডা কৰি দি পঠিয়াইছো তথাপিতো ইমান চালি বাচি থাকোতেও চোন আমাৰ বিলাকৰহে বেমাৰ হয়।
অ' সেইটো কাৰণে এ অ মাক্স এখন মাস্ক এখন কিনি দিবি, আৰু লগৰ ল'ৰা ছোৱালীৰ লগত এনেকে থাকে থাকিলেও সদায় মাস্কখন ব্যৱহাৰ কৰি থাকিলে অকল সিউ চেফটি আৰু বেলেগৰ ইয়াৰ পৰা বেলেগলৈ বেমাৰটো বগাবলৈ আকৌ সিহঁতৰো চেফটি এটা আহিব ন ইয়াৰ পৰা। অ নিজৰো চেফটি সেইটো কাৰণে মাস্ক এখন, অ
সি হেৰি কৰি আছে মই ৰাখো।
অ হা অ' ঠিক আছে ঠিক আছে হ'ব দে।
হেল্ল'